শুনা পাইছ
অ পাছে কি খবৰ তোমাৰ?
মোৰ ভালে দিয়া। তোমাৰ?
মোৰো ভালে ৰ'বা। অ কিবা খালানে নাই?
অ মই অলপ আগতে ম'ম বনালো সেইটোয়ে খালো ৰবা।
অ ভালে।
তুমি খালা নে।
অ খালো খালো।
হয় নেকি? কি খালা তুমি?
এ বোলো বৰ এতিয়া নেইব চাহকে খালো ৰ'বা, বিস্কুটে এনেকুৱা লৈয়ে খালো। তাকে মই ভাবিলো মানে ম'ম' তুমি ঘৰতে বনাই খালা নেকি।
অ মই ঘৰতে বনাই খালো। বাহিৰা বস্তু আৰু কিমান খাম ন সেইকাৰণে ঘৰতে বনাই খালো তেনেকে।
তাক অ তাকে ময়ো সেইটোৱে ক'ব ওলাইছিলো মানে ঘৰত বনাই খালে। এটা নিজৰে স্বাস্থ্যৰ বাবেও ভালে ন নি ঘৰুৱা ঘৰুৱা, বনালে আৰু কেনেকৈ বনাইছে আমি ভাল চিকু চাফ চিকুণতাৰে খাব পাৰিম। বাহিৰততো আমি এতিয়া নাজানো আৰু কত কেনেকৈ বনাই।
ঠিকেই কৈছা আৰু চাবাচোন কিছুমান দোকানত আৰু বাহিৰা এই আগৰ মানে কে বোৰ। একোৰে তেল মানে বহুত দিন ইউজ কৰি থাকে ন ধৰা এইটো তেলে ইয়াৰ লগত ইউজ, কৰিল মানে সেই তেলটি ৰাখি ৰাখি আৰু বহুত খাদ্যত দি দিয়ে ন। তেনেকে মানে স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয়। সেইকাৰণে মানে নিজৰ যদি ঘৰত। বনাই কেনে খোৱা সেইটোৱে বহুত উপকাৰী বুলি ভাবো মই,
হয় হয় ময়ো সেইটোৱে ভাবো ময়ো মানে। বিশেষকৈ তো মানে ঘৰৰে খাদ্য খাব মানে ঘৰুৱা ৰন্ধনে খাব চেষ্টা কৰো। মানে বাহিৰা কেতিয়াবা খাওঁ ধৰা সপ্তাহত এদিন বা দুদিন যেতিয়া মন যায় আৰু মানে। সদায় নাখাওঁ আৰু যিহেতু নিজৰ স্বাস্থ্যৰ কথা ভাবি, দিব লাগিব বাহিৰা খাদ্য খালেতো। মানে মই এমাহ মান আগতে এই বাহিৰা বস্তু খাই খাই গোটেই, পেটৰ অসুখ হৈছিলে একদম মানে হস্পিতেলত থাকিব লগা হৈছে এডমিট হব লগা হৈছিল।
অ হয় নিকি মোৰো একবাৰ সেনুকা হৈছিলে বাৰু আকৌ তাচ মানে আগত মানে কি হ'ল মই সেনেকে মানে বাহিৰা বস্তু বহুত খোৱা হলো হা, কলেজত যাও। কলেজৰ পৰা আহোতে ধৰা ইটো খালো সেইটো খালো তেনেকে মানে বহুত গেছৰ মানে, প্ৰব্লেম হল ত সেইকাৰণে ভাবিছো এতিয়া আৰু সেনে, কে নাখাও মানে ঘৰতে বনাই খাও।
অ এতিয়া সেয়ে আৰু ঘৰত বনাই খাবা বা ঘৰৰে যোনবোৰ আমাৰ খাদ্য, থাকে ভাত দাইল সেইবোৰো খাব চেষ্ট তাইবা যিমান পাৰ খায়েই সেউজীয়া শাক পাচলিবোৰ খাব লাগে দেই নিজৰ দেহটো ভালে থাকে। দিবলৈ আৰু
হয় হয় ঠিকে কৈছা এইটো মই পিছে ঘৰত বনাই কেনে ভাল পাওঁ।
অ অ মইয়ো ভালে পাৰো বা ঘৰত বনাই মইয়ো মানে ঘৰত বনাই নিজে খাওঁ আৰু যি খাব মন যায়।
হয় হয় ময়ো মানে তেনেকেই ভাল পাওঁ। মানে ধৰা এতিয়া দোকানত যোৱাতকে দোকানত কিনি খোৱাতকে। মানে তেনেকে ঘৰত যদি বনাই কেনে খাও। মানে ভাল লাগে ন আৰু ধৰা নিজে বনাই কেনে খাবা। তেনেকে স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়।
হয় এইটো হয় দেচোন কাৰণ আমি নিজে ঘৰত যেতিয়া বনাও মানে। অ নিজে এইটো জানো ন ইমান চাফ চিকুণতাৰে বনাই, বা কেনেকোৱা কিমান বাৰ ধুইছো বস্তুটো বা কিম কিমান বাৰ ব্যৱহাৰ কৰা তেলত। বনাইছো বাহিৰতো এতিয়া আমি নাজানো কিমান তাত ধুলিৰ ধুলি মাকতি পৰে বা মাক, খি বহুত মাখিও এনেকুৱা পৰি থাকে সেইবোৰ আমি যিহেতু বাহিৰত। টো নাজানো আৰু তুমি যেনেকৈ ক'লা ন মানে বহুত বাৰ এটা তেলকে ব্যৱহাৰ কৰি থাকে। মানে এ পকৰি বনোৱাতে হওক যি বনালেও মানে, এই তেতিয়া সেইবোৰৰ ফলতে আমাৰ মানে স্বাস্থ্যটো ভালে নাথাকে আৰু বেমাৰ হয় তাৰ ফলতে।
হয় হয় এইটো ঠিকে কৈছা তুমি। মানে মোৰো কথা এইটোয়ে যে মানে কিবা খাব যদি হয়। নিজে ঘৰত বনাই কেনে খোৱাতো মানে বহুত ভাল বুলি ভাবো দেই তেনেকে মানে বাহিৰা খানা খালেও ধৰা নিজৰ ক্ষতি এতিয়া যদি তুমি ঘৰত বনোৱা ঘৰত বনাই কেনে ধৰা তোমাৰ যদি ঘৰত মানে ফেমিলি মানুহকো খোৱা বা ভাল লাগে ন তেনেকে একে লগত খাই কেনে
অ অ সেইটো হয় নিজৰ আমাৰ সোৱাদ মানে আমাৰ বনোৱা সোৱাদ ত পালে মা দেউতাহতে বা ঘৰৰ মানুহে- যে আমি নিজে বনাই খাই থাকিব লাগে আৰু পাছে এনে তোমাৰ প্ৰিয় খাদ্য কি ঘৰুৱা খাদ্য?
মানে ঘৰুৱা খা দ্য মই মানে মাছৰ টেঙাটো বহুত ভাল পাওঁ। তুমি খোৱা নে মাছৰ টেঙাটো?
খাও খাও আৰু যেতিয়া মানে অ কি ঔটেঙাৰে বনাই নহয় সেনেকোৱা খাই আৰু বেছি সোৱাদ লাগে ন আৰু মাৰ হাতেৰে বনোৱাতো আৰু বেছি ভাল লাগে যিহে-
বেছি ভাল লাগে সৰু মাছবোৰ বিশেষকে ভাল লা লাগে ন। মানে টেঙা দি যে বনাই সৰু মাছটো মানে এইটো মই বহুত ভাল পাওঁ মানে সেই- টোৱে মোৰ আৰু প্ৰিয় খাদ্য কব গ'লে এতিয়া ইমান গৰমত ধৰা চিকেন টিকেন খাই কেনে খতি কৰে বোৰ আৰু চাবাচোন চিকেনটো স্বাস্থ্যৰ কাৰণে বেয়া ক'ব গ'লে।
হয় হয় সেইয়ে আৰু এ ঘৰুৱা খাদ্য খাব লাগে। মোৰতো মানে এই গৰমত নহ বেছিভাগতো এয়া- ইমান বনাব ইচ্ছা নাযায় মছলা জাতি খাব মন নাই গলে ত এয়া- পনটা ভাতকে খাও আলু পিটিকাৰে সেনেকে খাও আৰু বেছি গৰমতে গৰম পৰিলে।
হয় অ সেনেকোৱাই ধৰা আৰু দুপৰীয়াকে যদি পঁইতা ভাতটো খাও তেনেহলে আৰু মানে আৰু ভাল লাগে ন সেনেকে খাই কেনে। কিন্তু এতিয়া মানে একদম যদি বাহিৰা বস্তু খিনিয়ে খাই থাকো সেনেকে নিজৰ পেটো বেয়া হ ব আৰু গেছৰো সৃষ্টি হয় তেনেকোৱা হস্পিতেল যাব লগা হৈ থাকে। আৰু যদি নিজে মানে এতিয়া ঘৰত বনাও নিজে খাও তেতিয়া চাফ চিকুণকে থাকে বাৰু। জানো ন আমি খাম ত আমি বহুত মানে চাফ চিকুণ পৰিপাটিকে সেইটো বস্তু কি- কৰো সেইটোয়ে ভাল লাগে দিয়াচোন ঘৰত বনাই খালে।
হয় হয় ময়ো সেইটোৰ বাবে এতিয়া মানে যিমান পাৰো সিমানে চেষ্টা কৰো দেই ঘৰৰে বনোৱা খাবলৈ। ঘৰত- যি পাওঁ আকৌ মানে কেতিয়াবা ধৰা এয়া চাওমিন খাব মন গলে মই ঘৰতে বনাই খালো। এ মানে এনেকোৱা হৈ থাকে ন গধূলি সময়ত আমাৰ বহুত খাব মন যায় বাহিৰা বস্তু। এই তেতিয়া আকৌ ঘৰতে যি পাওঁ মানে তাকে বনাই খাব চেষ্টা কৰো বা আজিকালি সেই মোবাইলটো ফোনতে চাব পাৰি। এই ঘৰত বস্তুবোৰ লৈ আনি ঘৰতে এনেকে বনাই নিজে খাওঁ আৰু।
হয়।
বা মাহঁতকো খোৱাও লগতে ইমান বাহিৰত বাহিৰৰ বস্তু খালেনো কি ইমান টকাও যাব লগতে নিজৰ স্বাস্থ্যটোও বেয়া হওক হ'ব সেয়ে আৰু ঘৰ তে বনাই খোৱাতোৱে বেছি ভাল বুলি ভাবো মই।
হয় ময়ো সেইটোয়ে ভাবো দিয়াচোন মানে সেনেকোৱা বাহিৰা বস্তু খোৱাতকে নিজে যদি ঘৰত বনাই কেনে খোৱা তোমাৰ মানে বহুত উপকাৰী হয় বস্তুটো। তাৰ ইমান গৰমত- তেনেকে নোৱাৰি বাহিৰা বস্তু খাব আৰু মই অ ধৰি ল মই নি যে বনাই কেনে ভাল পাওঁ ধৰা ইউটিউবত চালো চাইকেনে এইটো বনালো সেইটো বনালো মানে চব খিনি মই বনাইয়ে‌ থাকো ভাল লাগে মোৰ
হয় হয় ঠিকে এইয়া আৰু যিমান পাৰোঁ আমি নিজে বনাই বনাই খাব লাগে। মানে মইতো এইটো চবকে ক'ব খোজোঁ। সৰুৱে হওক বা ডাঙৰেই হওক যে সিহঁতেও মানে বাহিৰা বস্তুটো খোৱা খোৱা কমাই দিব লাগে মানে বাহিৰা বস্তু- তো যিহেতু খালে ভাল নহয় আৰু নিজৰ দেহটোৰ বাবে-
হয় হয়। ঠিকে কৈছা বাৰু তুমি এইটো আৰু চাবাচোন আজিকালি। সৰু সৰু বাচ্ছাবোৰে মানে দোকানৰ বস্তু ইমানেই খাব খাই কেনে চাবা ইহঁতৰ। মানে সৰুতে পেটৰ বিষ বুকুৰ বিষ তেনেকুৱা বহুত ধৰণৰ মানে। গেছ হয়। এতিয়া যদি ঘৰুৱা খানা খাই মানে ধৰা খিচাৰিয়ে হওঁক বা হাল্কাকে খিচাৰি চিচাৰি বনাই কেনে। খাক সেইটো কিন্তু বহুত ভাল কিন্তু নাখায় ন তেনেকে।
তাকে এই এইবোৰ বা মানে তুমি ধৰা এইয়া পাচ আহ সাত আঠ বছৰীয়া শিশুবোৰকো দেখিবা সিহঁতে মানে বাহিৰা বস্তু খাব খোজে। ঘৰৰ ভাতবোৰ যদি মাহঁতে খুৱাই দিব খোজে তাকো নাখায় এনেকুৱা মানে সিহঁতে
হয় ঠিকে কৈছা এইটো। মইয়ো মানে সেনেকুৱাই আৰু এতিয়া মই ধৰা এতিয়া কুকিং কুকিঙৰ। কিবা হয় ন ধৰা কলেজে চলেজে কম্পিটিচন মানে মোক কৰিমেই মানে মোক ভাল লাগে সেইখিনি কৰি কেনে মানে কুকিংটো কম্পি কম্পিটিচন যদি হয় কৰিমে মানে ভাল লাগে এতিয়া অ কেতিয়াবা হয় ন। কলেজত যে আজি কুকিঙৰ কম্পিটিচন আছে বা কিবা মই আগতে একদম মানে আগতে। ৰেডি হৈ থাকোঁ যে মই আহিমেই সেইটো কাৰণে ভাল লাগে। ইমানতো বাহিৰা বস্তু নপৰিত দিয়াচোন খোৱা মানে কেতিয়াবা মাজে সময়ে খাওঁ। গ'লে মানে বাহিৰত। আৰু এনে ঘৰত থাকিলেতো নহয়ে খোৱা ঘ ঘৰুৱা বস্তু বনাই কেনে খাওঁ। ধৰা দালি ভাতকে খালোঁ বা চিম্পুল কে মাছৰ জোল এখনে বনালো। সেনেকে খালোঁ বা মায়ে কেতিয়াবা ইমান ধুনীয়াকে বনাই মাছৰ আঞ্জা কন ভাল লাগে খাই।
হয়, হয়। আৰু এইবোৰতো আমি নিজৰ এ মানে যিমান পাৰোঁ এ ফল মূলো খাব লাগে দেই নিজৰ হেৰিত। দেহ তোৰ বাবে আৰু মানে যিমান এইবোৰ খালেই ভাল যিহেতু। আৰু মইতো এনেকুৱা শুনিছোঁ এয়া কল পচলা খালেও ভাল যিহেতু নিজৰ তেজৰ বাবেই। যিমান পাৰোঁ বা খাৰ খালেও ভালেই আৰু এইবোৰে খাই থাকিব লাগে আৰু ঘৰুৱা ৰন্ধনৰ। যিমান সেয়ে মই ভাবোঁ যে ঘৰতে বনাই খোৱাটো দৰকাৰী আৰু তুমি যেনেকা প্ৰতিযোগিতা কৰি মানে ভালে পোৱা কিবা এ বনোৱাৰ ক্ষেত্ৰত হ'লে মইয়ো এনেকুৱা আৰু মানে অলপ, অলপ।
হয় নিকি? অ মইও মানে বনাই কেনে ভাল পাওঁ আৰু ভাল লাগে ন চাবাচোন। মানে যদি কেতিয়াবা ঘৰত এনে অকলে মোবাইলটো চাই থাকা মনটো মানে কিবা হৈ থাকে ন। যি কেইটা আৰু যদি বনাই থাকা মানে এটা মানে ভাল লাগি যায় নাই মই। সেইটো বনাম সেইটো এনেকে বনাম এনেকে কৰিম ভাল লাগি যায় মোক মানে সেইটোয়ে ভাল পাওঁ দিয়াচোন। আৰু চাবাচোন ৰাতিপুৱা উঠি যদি অলপমান মানে পৰঠা চৰঠা মানে খোৱা খাব ভাল মানে। আলু পৰঠা হওঁক দালি পৰঠা হওঁক মই বনাও কেতিয়াবা। মাজে মাজে বনাই কেনে খাওঁ। ভাল পোৱা নে?
অ এনেকুৱা ভাল দে অ ময়ো পাওঁ এইয়া এইবোৰতে মানে মোবাইলতে দেখি থাকোঁ ন। কিবা যে বাছি - বাছি যোৱা দালিৰেও কিবা এনেকুৱা পৰঠা বনে সেইবোৰো বনাই - বনাই খাই। থাকো দেই আৰু মাহতকো খাও লগতে ভাল লাগে সেইবোৰ নিজে বনাই যেতিয়া খাও মানে এটা পেটত কি পাও বা সোৱাদ পাও ন সেইটোৰ মানে বুজাব নোৱাৰা সোৱাদ আৰু।
হয়। মানে ভাল লাগে ন তেনেকে নিজেও মানে নিজে জানোঁ। যে নাই মই এইটো বনাম এইটো খাম। আৰু বাহিৰত খাবা তুমি চাবা বাহিৰত তোমাৰ খাবা কিনি খাবা পইচাও লছ। আৰু ইফালে তুমি মানে উম, যোনখিনি খাব পাই আছা সেইখিনিও মানে ভাল তেলৰ ন - নহয় বহুত দিনীয়া তেল তোমাক কি কৰে। কিন্তু ঘৰত তুমি খাবা নিজে মানে ফ্ৰেচ - ফ্ৰেচ বস্তু দি চব বনোৱা হয়।
হয় ময়ো এইটোৱে ভাবো যিমান পাৰো আমি ঘৰুৱা ৰন্ধনা খোৱাতটো দৰকাৰ আৰু।
হয় - হয় ঠিক আছে তে তোমাৰ লগত কথা কৈ মানে বহুত কথা কি কৰিলো জানিলো ভাল লাগিল কথা কৈ।
হয় - হয় মোৰো ভাল লাগিলে ইয়াতে ৰাখিছো।
অ', অ', হয় ধন্যবাদ।
উম,